হেল্ল' হেল্ল'
অ', কোৱা।
কি কৰি আছা তুমি?
মই এনে বহি আছিলো ফোন চাইছিলো এনে।
ফোন চাই আছিলা?
অ',
অ', মই অলপ চিপচ খাই আছিলো ৰবা।
আচ্ছা কোনটো চিপছ?
হয়, মইতো বেছিভাগ লেই চিপছে খাও মানে যোন জ্বলা চিপ থাকে ন, লে চিপচে খাওঁ, তুমি কি চিপ খোৱা?
মইও বেছিভাগ মানে লেজৰ এইটোয়ে খাওঁ, এইটো লেমন ফ্লেভাৰ যে এটা হয়।
হয়, হয়, লেমেনটো বেছি ভাল লাগে হয়। হয়, হয়, মই সেয়ে খাওঁ মই বৰ ভাল
বহুত বাৰ মানে কি আৰু এটা ৰঙাটো মানে যিমান স্পাইচেচটো হয় ন একদম বেছি ভাল লাগে মোক
হয়, হয়, তুমি ঠিকে কৰা মানে কেতিয়া কেতিয়া মানে পুৰা স্পাইচি খাওঁ মন য আৰু তুমি মানে অ, ৰঙা যি লে চিপছ যি আছে ন? সেইটো চিপচৰ লগত তুমি মানে অ, মিৰিণ্ডা খাবা চোন।
অ', অ', অ', নিদাই আৰু নহলে যেতিয়া আমি কেতি কেতিয়াবা ঘৰত যেতিয়া মুভি চাও ন, যেতিয়া মুভি চোৱা হয় চব ফেমিলি মেম্বাৰ বহি তেতিয়া চিপছ কল্ড ড্ৰিংকচ এইবিলাক
অ', হয়, হয়, এইবোৰ খাই খাই থাকিলে মানে গমেই পোৱা নাযায় মানে কেতিয়া কিন্তু মুভি শেষ হ'ল। কি শেষ হ'ল এনেকে গমেই পোৱা নাযায় হয় নে নহয় আৰু এনেইতো বস্তু বোৰ ভাল নহয় ক'ব গ'লে ন চিপচ ঠাণ্ডা এইবোৰতো আমাৰ গাৰ মানে গাৰ কাৰণে ত বেয়াই হয় কিন্তু আজিকালি মানে মানুহবোৰ খাই তেনেকুৱা আমিও খাওঁ। মানে বেছি খাব নালাগে যিখিনি বস্তু মানে যিখিনি বস্তু বেছি মানে আমাৰতো বডিতো এফেক্ট কৰিবই। হয় নে নহয় মানে যিহেতু মানে আমাৰ হয় কি ক'লা?
কৈছো যে এইটো আলু চিপছ টো চোন আমি ঘৰত বনাব পাৰো এনে আজিলৈকে ট্ৰাই কৰিছা নেকি বনাই?
হয়, হয়, তেনেকুৱাটো ট্ৰাই কৰিছো মানে এতিয়াও মানে ট্ৰাই কৰা মানে থৈ দিয়া আছে মানে আমি কি কৰিছো আলুটো তুমি প্ৰথমে বইল কৰি ল ন তে বইল কৰি কেনে তাৰে পিছত আমি মানে পাতল পাতলকে কাটি কেনে ৰ'দত শুকাই দিছোঁ আৰু তুমি পাৰিলে কালাৰ ফুডু দিব পাৰা। টে কালৰ ফুট দি কেনে আমি মানে মানে শুকাই থৈছো। এতিয়া মানে এতিয়াও খাওঁ আৰু ক'ব গ'লে এতিয়াও ফ্ৰাই কৰি মানে এতিয়া ভোু খাঙি থোৱা আছে ঠোঁৱাত তাৰপাছত আমি যেতিয়া খাবলৈ মন যায় আৰু তেতিয়া খাওঁ ভালে লাগে।
অ', এইটো কিন্তু বেছি ভাল লাগে অ', অ', কৈছো যে এইটো বেছি বেছি ভাল লাগে ঘৰত বনোৱাত
হয়, হয়, ঘৰত বনোৱাটো বেছি ভাল লাগে কিন্তু এইবোৰ আলুও বেছি ভাল নহয়। হয় আমাৰ বুদ্ধি কাৰণে ঠিক আছে মানে আলুও বেছি খালে ন আমাৰ চৰ্বিবোৰ যি আছে ন' হয়, হয়, চৰ্বি বেছিকে বাঢ়ে মানে। সেইটো কাৰণে মানে আলু ইমান খাব ল আমি খাওঁ আৰু কিবা হলেও মানে অলপ চলপ খাওঁ কিন্তু ইমানে খাব নালাগে আমি খোৱাতে খাওঁ। কিন্তু যিকোনো বস্তু ইমান খাব নালাগে হয় নে নহয়? কিন্তু ভাল লাগে খাই কেনে এনে তুমি কোন কোনটো ফ্লেভাৰ চিপছ খাইছা?
মই এনে বেছিভাগ কুৰকুৰি খাও আৰু ক'ব গ'লে লেজ
কি হা?
কৈছো যে কুৰকুৰি খাওঁ কেতিয়াবা লেজ খাওঁ কুৰকুৰিটো কেনেকে খাওঁ জানা? যেতিয়া ঘৰত ৰু চব্জি খাবৰ ইচ্ছা নাযায়, ভাত আৰু দাৰি লগত
অ', এইটো তুমি ঠিকে ক'লা তেনেকা সময় হয় তেৰ মেৰে চিবজি আছে ন তেৰেমেৰেক মই এনেকুৱা ঘা কেট কেইটা মানে চ চব্জি যেতিয়া ভালো নহয় ভাল নালাগে কিবা সটো ন মই কেতিয়া পানী ঢালি লও পানী ঢালা খাম ভ ভাতটোও বেছি ভাল পাওঁ মই চিপ, চিপ থাকিলে নহয় চিপছ হয় ইয়া মিমি, চিমি এইবোৰ থাকিলে এইবোৰ খাই বৰ মজা লাগে গম মানে আচাৰ আমৰ আচাৰ কি টেষ্টি লাগে তুমি আচাৰ আমৰ আচাৰ খাই পাইছানে?
অ', খাই পাইছো মানে আমাৰ ঘৰতটো বনাই মানে যিমান বাৰ চামৰা আহে ন
হয়, হয়, হয়, হয় তুমি ঠিকে ক'লা আমাৰ তেনেকুৱাকে বনাই থোৱা আছে মানে কিবা খ বোলে মনজে টেঙা চেঙা চতিয়া মানে ভাল লাগে আৰু আৰু এনেও ছোৱালীহঁতৰ ঘৰতো আচাৰতো থাকিবইে
থাকেই অ', চব জলকীয়াৰ আচাৰ আমৰ আচাৰ চব আজাৰ হয় আৰু এ চামাৰৰ টাইমত কি হয় ন মানে গৰমত টাইমত বেছিভাগ এই বনাই আমৰ
হয়, মানে এইটো চামাৰ ৰ টাইমতে বনাব পাৰি কি, কি ত বেছি থাকে ন সেইটো টাইমতো সেইটো টাইমতে তুমি আচাৰ বোৰ বনালে আৰু ভাল
আহ বহুত ভাল লাগে এনেকে
হয়, বহুত টেষ্টি লাগে মো আচাৰ বহুত ভাল পাওঁ
এনে তুমি কি আহ মই কব গ'লে আমাৰ এটা এইটো উ কি কয় চব্জিৰ নামটো বা কি আছিল অ', এইটো পটল বুজি পোৱা ন নাই ন নাই পটল
হয়, হয়
অ', অ', তাক শুখাই পিনেও এটা বনাই ৰ'দত বহুত ভাল, বহুত ভাল লাগে ফ্লেভাৰ টো
তেকুৱ কি মই মানে মোৰ ফ্ৰেণ্ডৰ ঘৰত খাইছিলো পটলৰ আচাৰ বহুত টেষ্টি লাগে কিন্তু মে তুমি টেঙাও মানে ভিনেগাৰ যটো দি দিয়ে ন সেইটো কাৰণ টেঙাও যেন ইমান টেষ্টি লাগে ফাষ্ট টাইমত তাৰিখতে খাইছিলো। তাৰ পাছত মই মাক কল ক'লো যি বনাব বুলি কেনে মাক টো তেনেকও বনোৱা হোৱা নাই এনে আমৰ আছাৰে বেছি ভাগ বনোৱা যায় আম হওক লেমু হওক আৰু ভোট জলকীয়া হও এইবোৰো আছে বনাই কিন্তু এইটো পটলৰ আছে ইমান টেষ্টি লাগে ন
বহুত ভবাল লাগে বহুত ভাল আৰু এইটো কি কয় অ মইো আমাৰ ঘৰত এইটো জাননা নাছিলোঁ যে পটলেদি আচাৰ বনাই কিন্তু ফ্ৰেণ্ডৰ ঘৰত যেতিয়াৰ পৰা চাইছোঁ তেতিয়া ঘৰত বনাইছিল বহুত ভাল লাগে মানে ভাত দালিৰ লগত খাবা বহুত ভাল লাগে মানে কি কেতিয়াবা অ', মোৰ কেতিয়াবা কিয় মোক চব্জি খাবৰ ইচ্ছা নাযায়, কিন্তু এইবিলাক যদি মই চিপছৰ লগত খাই দিলো নহলে আচাৰাৰ লগত খালো বহুত ভাল লাগে
হয়, হয় বহুত দি মোকতো ফ্ৰেণ্ডে ৰুটি লগও খাব দিছিলে কিন্তু আমি যিটো মানে কি কৰিছিলো গম পোৱা নাই তেনা সেইদিনা অ', স্কুল গৈছিলো হা স্কুলৰ পৰা শনিবাৰ দিয়া ম আগত বাৰটাত বন্ধ হৈ যায় ন ছুটি টো হৈ যায় তাৰছ আমি বাৰটাৰ বাজত কি কৰিলো ফ্ৰেণ্ডৰ ঘৰ গুচি গলো তে যোৱা সময়ত মানে ত সিহঁত তত মানে এনেই মানে দূৰতে আছিল স্কুল আমাৰ যেনেকুৱা কে আমি বাং মাৰিছো আৰু এনেকা অ', এনেকাে গ'লো হয় যোৱা কাৰ য পাছত মে ফ্ৰেণ্ড বোৰ মানে আচাৰ আচাৰ সেইত ৰুটি আছিল তাৰ পিছত ৰুটি আমৰ আচাৰ দিছিলে পটৰৰ আচাৰ দিছিলে আৰু বহুত ধৰ ধৰে কিবা- কিবি আচাৰ বনাইছিল আচাৰ আৰু চব্জিও আছে মানে বেঙেনা আলু এইবোৰ চবজি ইমান টেষ্ট ইমান টেষ্টি লাগিছিলে মোৰ ফ্ৰেণ্ড বিহাৰী হয়, ইমান টেষ্টি বনাইছে। তাৰ মায়ে মানে মোক বহুত ভাল লাগিছে খাই কেনে মানেহঁতৰ চব্জিত বেছি মছলা থাকে না বহুত ভাল লাগে এইবোৰ খাই কেনে এ মই মানে ভাল লাগিছিলে হয় কোৱা
বিহাৰী ন আমাৰ চব্জিত কেতিয়াবা ইমান মলা দিয়ে জ্বলাই যায় খাব নোৱাৰো মই আচাৰৰ লগত খাওঁ
হয় হয় মই বিহাৰিয়ে হয় মই মানে আমাৰ ঘৰত হ'লেও মানে আমি বিয়াৰি হ'লেও মানে মছ মচলাটো অলপ কমে খয় বেছিকে নাহায় কিন্তু যোনটো মানে যোনে বেছিকে খায় ন মছ লা মোক বহুত ভাল কিন্তু মছলাও খাব বেয়া কিন্তু অলপ কেতিয়া কেতিয়া স্পাইচি লাগে আৰু ন সেইটো টাইমত বহুত ভাল লাগে আৰু মই এই ফ্ৰেণ্ডৰ ঘৰত গ'লো ইমান টেষ্টি লাগিছে মই মাক আহি কলো কিন্তু এনেকুৱা কোৱা নাই যি মানে মই ফ্ৰেণ্ডৰ ঘৰত গৈছিলো বুলি কেনে কৈছো যে টিফিনত লৈ আনিছো বুলি কৈ কিনে মইতো মানে মিছা কৈ দিলো যিহেতো মাৰ মাৰিব বুলি ন আৰু মই কেনেকুৱা মানে বাইনেঞ্জ কেতিয়াবা গোচ্ছা হৈ যাওঁ ন মানে ফুৰিবলৈ গুছি যাওঁ মই সেইদিনা নকওঁ হা মই তাহাতক বহুত পিছদিনা মানে হলোঁ পাঁচ দিন ছয় দিন হৈ যোৱা পাছতে কও যিহেতু মোক একো কৰিব নোৱাৰে হয় হয় ওলাই যাই আৰু মোৰ মানে মোৰ ফ্ৰেণ্ডবো নকয়ে ন কিন্তু মই কৈয়ে দিওঁ মানে মোৰ পৰা নাথাকে আৰু কৈ দিওঁ এনেকুৱা কিন্তু কও মানে দেৰিকে কওঁ যিহেতু বাচিব আছে ন
অ অ আৰু এইটো এইটো বগৰীৰ আচাৰ খাইছা
হয় কি কলা হয় হয় বগৰী আচাৰো বৰ বেছি লাগে বগৰিচ
কোনটো ভাল লাগে তোমাক এনে মিঠাটো ভাল লাগে এনে জ্বলাটো?
অ জ্বলা আমাৰ চালত মা মা বগৰী আছে মিঠা আৰু মানে টেঙা দুটাই আছে মানে সেনে তে সেনেকুৱা টাইপ আছে মানে মই ত এনে জ্বলা আচাৰেই বনাই ভাল পাওঁ মই মিঠা ভাল নাপা বম ইমান, হয় ইমান টেষ্টি নালাগ আজি এক টকীয়া দুইটকীয়াও পাই ন এইগিলা মিঠা বগৰী কিবা কিবি এ এইবোৰ ভালে নালাগে খাই।
আমাৰ কলেজৰ বাহিৰত খদাই বিক্ৰী কৰে জল পায়াৰ আচাৰ বগৰীৰ আচাৰ জলকীয়াৰ আচাৰ কি কি বহুত বিক্ৰী কৰে। কিন্তু তাৰে তুমি তুমি বাহিৰৰ খাব নোৱাৰা বাহিৰৰ কৈ যে বাহিৰৰ খাব নোৱাৰা ইমান তেল দিয়ে ন। আৰু খোৱাৰ পিছত কি হয় জানা পুৰা চেষ্ট জ্বলি থাকে। অ অ অ অ দেখাত যে ৰঙা ৰঙা দেখাত লাগে ভাল দেই কিন্তু যেতিয়াই খাইছো ন পুৰা দুই দিনলৈকে মোৰ পুৰা বুক কুতো জ্বলিতেওঁ আছিল জ্বলি আছে পুৰা।
অ হয় তেনেকুৱাকে নলবা যিহেতু
অ অ এইটোৱে আৰু নলওঁ গম পাইছো ন।
হয় মানে ন ঘৰৰে আমি যি এনেকুৱাকে বনাও ন সেইবোৰ আচাৰে ভাল লাগে মানে খাই। কেনে আৰু এনে বেছিভাগতো মই ক'বা গেলে মই বিহাৰৰ ওচৰে বেছিকে ভাল পাওঁ। মানে বিহাৰৰ আচাৰ ইমান টেষ্টি বনাই আৰু তাতে আমবোৰতো এই ইয়াৰে আমোৰতো মেডিচিন দি কেনে সে বৰ ডাঙৰ কৰে সেইবোৰ কৰে ন আৰু গাঁৱৰ মোৰ তাকেটো নেচাৰেল থাকে ন মানে যিহেতু মানে একো বেজি এইবোৰ একো মানে ইউজ নকৰে আৰু সিহঁতে ম তেনেকুৱা কি বনাই কেনে হয় কি কলে
কৈছো যে আমাৰ বিহাৰত ন এইটো হয় এ আমাৰ আম বন মান কি আচাৰ বনোৱা আমটোৱে বেলেগ হয়
অ আ আচাৰ বনোৱা আমটোয়ে বেলেগ আৰু আচাৰটো যে ইমান টেষ্টি হয় ন মানে কি একদম আচাৰৰ লগত সিহত গাঁৱৰ মানুহে আছাৰে তিনিটা চাৰিটা ৰুটিও খাই দিব পাৰিব। তেনেকুৱা ইমান টেষ্টি আছাৰ হয় আৰু ইয়াৰ আছাৰ মই যিমানো বনালোঁ। হয়, আমো ডাঙৰ আৰু মানে তাৰ বতৰটোহে বেলেগ মানে এতিয়া চাবা মানে ধৰি লোৱা আজি বৰষুণ দিলা মানে আজি যে চামাৰ চলি আছে হয় নে নহয় তেই চামাৰ টাইমতো বৰষুণ টো দিব নালাগে। কিন্তু, এতিয়া কি হয়, চামাৰ টাইমতো বৰষুণ দি দিয়ে মানে এনে মানে একো গমেই নাপায় মানে সেনেকুৱা টাইপ মানে আমি যেনে
আমাৰ অসম আমাৰ অসমত কি হয় জানা যেতিয়া বাচ্ছাকেইটাক ন গৰমৰ কাৰণে যেতিয়া ছুটি দিয়ে। কৈ যে গৰম বাৰী যে ছু্টি দিয়ে এইদিনাৰ পৰা বৰষুণ খুন্দষ্ট তাৰে
হয় তুমি যিকে ক'লা এনেকুৱাক সেইটো টাইমতে বৰষুণ দিয়ে স মানে চুটি গৰমত নহয়ে বেছিভাগটো ছুটি ঠাণ্ডা দিনতে হৈ যায়
ইমান হাঁহি উঠে যেবাৰ যেবাৰ বন্ধ দিছে এনেকে এইবাৰ এনেকাই হৈছে
অ এইটো দুদিন ঠিকে কলা মান যিহেতু মান গৰম দ দুদিিন গৰম দিনাৰ পৰা ছুটি দি দিয়ে জুন এপ্ৰিল জুন এইটো মাহতে বেছিকে মানে গৰম বেছিকে থাকে আৰু আৰু গাঁৱত ঠিকে কৰে গাঁৱত কি কৰে অ মানে ছয়টা বাজেতে ক্লাছ হৈ যায় ছয়টা বাজে নটা নটা দহটালৈকে হয় মাত দুপৰীয়া সময়তেহে বেছি ৰদ
অ অ আমাৰ ইয়াতো তেনেকুৱা নহয় সাত সাতাৰ পৰা ষ্টাৰ্ট হয় ন
হয় অ মানে তেতিয়া গৰম টাইমত যেতিয়া হয় ন মানে আগুৱাই দিয়ে আৰু ক্লাছবোৰ এনে টাইমিংটো ঠিকেই থাক কি যেতিয়া গৰম যে যে থাকে ন যেনেকে জুন জুলাই এইবাৰ ইহাতো এনেককা হৈছে মানে অসমতো এ টাইমিং বোৰ মানে পিচুৱাই দিছে আনেুৱা কি আমাৰ লগত হোৱা নাছিলে ক'ব গ'লে
অ আমাৰ এবাৰ নোৱাৰ নাছিলো আজিকালি গভমেণ্টে এইটো কৰি দিছে কিন্তু আগত নাছিল এইটো
হয় ভালে কৰিছে এইবোৰ দে হয়নে নহয় হয় ঠিক আছে দিয়া ৰাখিছো বৰ ভাল লাগিল তোমাৰ লগ কথা পাতি কেনে আৰু পাছত কথা পাতিম দিয়া হ দিয়া ধন্যবাদ
থেংক ইউ